হেল্ল'।
হেল্ল'।
শুনিছেনে আপুনি।
অ', শুনি আছো শুনি আছো।
কি কৰি থকা হৈছে এতিয়া।
বহি আছোঁ স্কুল গৈছিলো স্কুলৰ পৰা আহি পাইছোঁ এই জাষ্ট মানে এইমাত্ৰ। তাৰপাছত এতিয়া বহিছোঁ অলপ গৰম যে বহুত।
হয় হয় হয় গৰম বাৰু আপুনি কি আপুনি কি শিক্ষকতা কৰে নি।
হয় হয়।
অঁ' আপুনি আপুনি কেনেধৰণৰ শিক্ষাৰ লগত জড়িত প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা আৰু উম উচ্চ পৰ্যায়ৰ শিক্ষা কোনটো শিক্ষাৰ লগত জড়িত আপুনি।
মই প্ৰাথমিক শিক্ষা মানে এল পি স্কুল।
হয়।
উম।
তেতিয়াহ'লে আপোনাৰ শিক্ষকতাৰ গুণ ভালেখিনি থাকিব লাগিব আপুনি আপোনাৰ সম্পূৰ্ণ।
অ', সেইটো বাৰু নাজানো আছেনে নাই খালি এতিয়া কৰি আছো আৰু।
হয় বাকী কেনেকুৱা পাইছে শিক্ষকতা কৰি অকণ জনাব নি।
ভালে লাগিছে ল'ৰা ছোৱালী খিনি ধুনীয়াকে পাইছো। হেতঁক ভালকে শিকাব পাইছো হেঁতক নজনা কথাবিলাক শিকাইছো। আৰু মই নজনা কথাবিলাকো সিহঁতৰ পৰা শিকিছোঁ তেনেকেই আৰু চলি আছে।
হয়। এতিয়া আপুনিতো প্ৰাথমিক শিক্ষাৰ লগত জড়িত যিহেতু সৰু সৰু ল'ৰা ছোৱালীক বুজাওঁতে প্ৰব্লেম'হব পাৰে ন। প্ৰব্লেম হৈছেগে আৰু আপোনাৰ নিশ্চয়।
হয় অসুবিধা হয় অসুবিধা বহুত হয় কিন্তু হ'লেও সেই অসুবিধাবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ।
হয় শিক্ষাটো আপুনি কেনেদৰে দিয়া দিবলৈ চেষ্টা কৰিব। মানে ধৰক এতিয়া কিছুমান বিষয়টো সিহঁতে বুজিবলৈ বুজিবলৈ অকণমান অসুবিধা পায়। বা সৰু সৰু ল'ৰা ছোৱালী নহয় জানো সৰু সৰু ল'ৰা ছোৱালীক ধৰক বুজাওঁ তে কিছুমান নিৰ্দিষ্ট প্ৰয়োগ কিবা বিষয়ে মানে শিকাবলৈ যাওঁ তে। ধৰক এতিয়া চিত্ৰাংকনৰ জ জৰিয়তে হওক বা কিবা অন্য টপিকৰ ওপৰত বিষয়ে বস্তু উদাহৰণ সহকে তেনেদ ধৰণে বিষয়টো আহ অৱগত কৰাই নে। নে অইন কিবা প্ৰকাৰে আপুনি সেই বুজাবলৈ চেষ্টা কৰে।
হয় এইটো মানে আমাৰ আমি যেতিয়া শিক্ষকতা ট্ৰেইনিং লৈছিলো বা প্ৰশিক্ষণ লৈছিলো তেতিয়া আমাক শিকাইছিলে। এইটো ট্ৰেইনিং আমাৰ টি এল এম বুলি কয় মানে তাৰ বাবে আমি শিক শিক্ষণ শিক্ষণ সজুলি বুলি কয়। সেইবিলাকৰ জৰি়য়তে আমি শিকাবলৈ যত্ন কৰো ল'ৰা ছোৱালী বিলাকক।
উম।
আহ যেনে ধৰি লওক আহ কিবা ছবি হওক বা কিবা খেল হওক নাইবা কিবা এনেকুৱা ধৰণৰ আহ সঁজুলি ব্যৱহাৰ কৰোঁ যিবিলাকৰ দ্বাৰা ল'ৰা ছোৱালী বিলাকে ছাত্ৰ ছাত্ৰী বিলাকে। বুজিবলৈ সুবিধা হয়।
অ', আচ্ছা, উম। ঠিক আছে বাকি কওক চোন ব্যক্তিগত জীৱনৰ বিষয়ে ব্যক্তিগত কিবা আপোনাৰ বৰ্তমান আৰু তাৰ বাদে বেলেগ কিহৰ লগত জঢ়িত
আৰু বৰ্তমান অ', বেলেগ তেনেকে একো নাই। আৰু কৃষ্টি সংস্কৃতিৰ লগত অলপ জড়িত হৈ আছো বাৰু।
হয়।
বাকী তেনেকুৱায় আৰু, বেলেগ একো এতিয়া নাই।
শিক্ষাৰ ক্ষেত্ৰতো সেকে, আপোনাৰ কৃষ্টি সংস্কৃতিৰ দিশটো অলপ গুৰুত্বপূৰ্ণু বুলিয়ে ক'ব লাগিব। কাৰণ আজি কালি অকল শিক শিক্ষাটো হ'লেও নহ'ব, আপোনাৰ সকলো বিষয়ৰ ওপৰতে জ্ঞান লাগে ল'ৰা, ছোৱালীক আজি কালি। কাৰণ তেতে ভৱিষ্যতে গৈ কি কৰিব তাৰ ওপৰত সম্পূৰ্ণভাৱে শাৰীৰিক শিক্ষা বা, মানসিক শাৰীৰিক, সৰ্বাংগী শিক্ শিক্ষাৰ জড-জড়িত মানে বিষয়কিটা দৰকাৰ হৈ পৰে, সেই বিষয়ে আপুনি কি কব বিচাৰে, বাকি কি কি খালে আপুনি।
অ', হয় কথাটো অ', সঁচা কথাই। ল'ৰা, ছোৱালী, ল'ৰা ছোৱালী বিলাক অ', তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কৰিব কাৰণে ভৱিষ্যতে তেনেকে কিবা এটা কৰিব পৰাকৈ আমি কৰিবলৈ যত্ন কৰো তেওঁলোকক আমি শিক্ষা কিতাপৰ শিক্ষাৰ লগতে শাৰীৰিক মানুহ বৌদ্ধিক, অথবা আমি যুগৰ শিক্ষা দি-দিবলৈ চেষ্টা কৰোঁ, সংগীতৰ শিক্ষা দিবলৈ চেষ্টা কৰোঁ।
উম।
তাৰো পৰিও আমি শাৰীৰিক, শাৰীৰিক শিক্ষাও কিছুমান আমি প্ৰদান কৰোঁ।
উম হয় বাকী মই কথা ভাবিছিলোঁ আপোনাৰ আপোনাক ফোন কৰা মেইন কাৰণটো হৈছে মোৰ এটা ল'ৰা আছিলে, এ আপোনাৰ তৃতীয় চতুৰ্থ মানত অ', মানে সি পঢ়ি আছে বৰ্তমান।
হয়।
কিন্তু মোৰ মতে আপোনাৰ, শি তেনেকুৱাখন স্কুলত দিবলৈ ভাল হয় মানে আপুনি আজি একেল চাগে স্কুল বিলাক ধৰক ইমান উন্নত পৰ্যায়ৰ নহয় যে, সেইবাবে এখন উন্নত পৰ্যায়ৰ শিক্ষক মানে বিদ্যালয়লৈ মই মোৰ ল'ৰাটোক নামভৰ্তি কৰিম বুলি ভাবিছো কেনেকুৱা ধৰণৰ স্কুল হ'লে ভাল হয়। মানে মোক অকণ বুজাই দিলে ভাল হয় আৰু, মোৰো ইমান পঢ়া শুনা নহ'লো, ল'ৰাটোতো ভালকৈ পঢ়াব লাগিব। শুনাব লাগিব মই তেতিয়াহে, হ'ম ল'ৰটোৱে কিবা এটা কৰিব পাৰিব আগলৈ।
হয়। অ', এইখিনিতে মই ক'বলৈ গ'লে, আপুনি ভাল শিক্ষা অনু-অনুষ্ঠান বুলি ক'বলৈ গ'লে সকলো শিক্ষানুষ্ঠানে বেয়া নহয় সকলো শিক্ষানুষ্ঠানে ভাল বুলি কব লাগিব। কিন্তু এইখিনিতে ভাল বুলি ক'বলৈ যাওঁতেও কিছুমান কথা থাকে, আহ আমি এতিয়া বহুতে দেখা যায় ইংলিছ মিডিয়াম স্কুলত দিয়-দিয়া দেখা যায়, অ', বা মানে ইংৰাজী মাধ্যমৰ শিক্ষা দিয়াটো দেখা যায় অসমীয়া মাধ্যমতে খুব কমকে দিয়া দেখা যায়, তথাপিটো আমাৰ অ', নিজৰ মাতৃভাষা জনাটো অতিকে প্ৰয়োজন। গতিকে আমি অ', সেইখিনি কৰিবলৈ যাওঁতে ল'ছালী আমাৰ নিজৰ ছাত্ৰ, ছাত্ৰী সকলক বা ল'ছালী খিনিক
আমি অসমীয়া মাধ্যম-মাধ্যমত দিয়াতো অকনমান বেছি গুৰুত্ব উৎপাদন কৰিলে ভাল হয়। যিহেতু আমাৰ অসমীয়া, কৃষ্টি সংস্কৃতিৰ প্ৰতি বৰ্তমান বহুতো ভাবভুগী সৃষ্টি হৈছে। আৰু লগতে আমাৰ উম, এতিয়া চাবলে গ'লে আমাৰ ভাল স্কুল বুলি ক'লে আমি শংকৰদেৱ শিশু নিকেটন অ', এনেকুৱা আমাৰ স্কুল বিলাকত দিব পাৰোঁ। এনেকুৱা বিদ্যালয় দিব পাৰোঁ। যিখিনি আমাৰ উম, নিজৰ পা পাঠ্য পুথিৰ শিক্ষাৰ লগতে শাৰীৰিক, মানসিক বৌদ্ধিক বিকাশৰ অত্যাধিক গুৰুত্ব দিছে। আৰু তেওঁলোকক অ', সম- সম্পূৰ্ণৰূপে এজন ভাল ছাত্ৰ হিচাপে গঢ়ি তোলা, দেশৰ ভবিষ্যত হিচাপে গঢ়ি তোলাত অকমান সহায় কৰিছে বুলি মই ভাবোঁ।
হয়।
এ মই এটা কথা ক'ব পাৰোঁ যিহেতু মই এই শংকৰদেৱ শিশু নিকেতনতে বৰ্তমান শিক্ষকতা কৰি আছোঁ। গতিকে এনেও ক'ব পাৰোঁ।
উম, মানে ধৰক আজিকালি যুগটো যিটো পৰিছে মানে আপোনাৰ সকলো জেগাতে লৰা ছোৱালীটো মন নাযায় ন। মানে যিহেতু অ', বিশেষকৈ ইংৰাজী, ইংৰাজী শিকাৰ বিষয় লৈ। আজিকালি ধৰক সকলো স্কুলতে ইংৰাজী বিষয়তোৰ গুৰুত্বটো কম থাকে। মানে থাক মানে কি ল'ছালী বুজাৰ অকমাণ অসুবিধা পায়। সেইবাবে অকণ ভাল বুলি ভাল মানে মিডিয়ামৰ স্কুল এখন বা ভাল এটাত শিক্ষানুষ্ঠান দিব পাৰিলে নিজৰ ল'ছালী কেইটা ভাল লাগে আৰু। উম, যিহেতু আপুনি কৈছে শংকৰদেৱ শিশু নিকেতন, সেইটোও বেয়া নহয় মই চাইছোঁ কথাটো। অ', এতিয়া সি ধৰক তৃতীয় চতুৰ্থ মানত পাইছেহে। উম, এই টো সময়ত তাক দিবলৈ সুবিধা হয়। পাৰিলে মই আপোনাৰ লগত কণ্টেক্ট কৰি চাম, মানে কি অ', এইটো সম আপোনাৰ সৈতে কথা পতাৰ মেইন কাৰণটো সেইটোৱেই। মই আপোনাল তাতে তেনেকুৱা কিবা স্কু অ', দিয়াৰ কথা আপুনি যেতিয়া ক'লে শিশুনিকেতন দিয়া কথাঁ, অ', তেনেকুৱা এখন স্কুলতে দিয়াটো কথা ভাবিছোঁ মই এতিয়া।
হয়, হয়, হয়। অতি সুন্দৰ কথা ভাবিছে।
বাকী সেই আপুনি যিখনৰ শিশু নিকেতন কথা কৈছে, অ', তাত কিমান কিমান ধৰক আ, খৰচা পাতি পৰিব পাৰে।
বিশেষ নপৰে অ', আপোনাৰ এডমিশনৰ সময়ত তাপা নামভৰ্তিয় সময়ত আপোনাৰ তিনি হাজাৰ মান টকা দিব লাগে। আৰু মাহিলী তেনেকুৱা শ্ৰেণী পৰ্যায়ত বেলেগ, বেলেগ থাকে। কম সৰুৰ পৰা ডাঙৰলৈ ক্ৰমান্বয়ে অ', তিনিশ, চাৰিশ, পাঁচশ একে সাতশলেকে আছে, তেনেকুৱা। যে কোনটো শ্ৰেণীত নামভৰ্তি কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব যে, আপুনি আপোনাৰ কিমান হ'ব।
হয়, এতিয়াটো সেই তৃতীয় শ্ৰেণীমানলে গ'লেই, কিন্তু সেইটো হিচাপত তা চতুৰ্থ ইবছৰৰ পৰা যদি সুবিধা পাওঁ, তেনেকে পইচা পাতি মিলিলে ইবছৰ মানৰ পৰা দিবগ পাৰিম চাগেলে। তৃতীয়, চতুৰ্থ মানপা দিলে কিমান পৰিব বাৰু?
চতুৰ্থ মানপা দিলে আপোনাৰ চাৰিশ মান হ'ব, চাৰিশ
হয়। তেতিয়া বাৰু, বাকী কি কৰি থকা হৈছে আপুনি এতিয়া?
নাই এতিয়া এনেই বহি আছোঁ অ', স্কুলৰ পৰা আহি পালোঁ। পাই অলপ জিৰণি লৈছোঁ।
হয়, ইমান গৰমত অ', যোৱা অহাত, আপুনি কিহেৰে অহা যোৱা কৰে?
মই চাইকেল লৈয়ে অহা যোৱা কৰোঁ।
দূৰ বেছি নহ'ব চাগিলে ন স্কুলখন।
হয়।
উম' তেতিয়াহ'লে আপোনাৰ কষ্ট হৈছে ভালে মান, কাৰণ এতিয়া ৰ'দো দি দিছে।
হয়' হয়' হয়' কষ্ট বহুত হয়।
হেল্লো'? হেল্লো'?
হয়' কওঁক?
হেল্লো' শুনা পাইছেনে আপুনি?
হয়' শুনি আছো, শুনি আছো।
অকণমান নেটৱাৰ্কৰ প্ৰব্লেম যেন লাগিছে মাতটো ভালকে অহা নাই নিচিনা লাগিছে মোৰ। হেল্ল'?
হয়' হয়' হয়'।
অ' শুনিছো এতিয়া শুনিছোঁ।
বাৰু বাকী মই খবৰ কৰিম আপোনাক, এই নম্বৰটোত ফোন মাৰিলে আপোনাক পামনে?
হয়।
উম' তেতিয়াহ'লে বাৰু মই খবৰ আপোনাক খবৰ কৰিম বাৰু।
ঠিক আছে, ঠিক আছে, ঠিক আছে। হুন্দা